কোৱা
কি কৰিছা
এই মই কথা এটা ভাবি আছিলো বুইছা
কি কথা ভাবি আছ
এ মানে মই ভাবিছিলো আজিকালি যিহেটো মানে শাক পাচলি বিলাকৰ চবতে মেডিচেন হেৰি চেৰি চব দিয়েতো
অ
তাৰ কাৰণে ভাবিছো মানে এখন মই দোকান হেৰি এটা বিজনেচ কৰিম বুলি ভাবি আছো মই তুমি কৰিবা নেকি?
পাৰি কৰিব কেনেকে কৰিবা বিচনেজটো
মানে সেইটো বিজনেচটো কৰাৰ আগতে মানে আমি অলপ মাটি অলপ লিজত বা নিজৰ যি মাটি আছে তাত মানে খেত ভালক মানে আমি এটা হেৰি বনাই লব লাগিব মানে ধৰ ফাৰ্ম এখন বনাব লাগিব ধৰক গোটেই মাটি চাতি ভেটি অলপ মানে হেৰি কৰি লপ খৰচা হ'ব কিন্তু খৰ্চা হিচাপে মানে আমি সেনকা প্ৰফিতটো পাম আৰু মানুহৰ মানে আমাৰ হেৰিটো মানে ফিডবেকটোও ভাল পাম আৰু
অ এইটোতো হয়
মানে কি কৰিম বুলি ভাবিছো জানা মানে যিহেতু আজিকালি মানে শাক পাচলি বিলাকৰ মেডিচেন নোহোৱাকৈতো নোকোৱা যায় কিছুমানে মানে কিছুমানক প্ৰায় ভাগ মানুহ বিলাকে মানে মেডিচেন ইউজ কৰেই চবতেই আমি ভাবিছো আমি ভাবিছো প্ৰাকৃতিক ভাৱে কৰিম মানে আমি ধৰ সাৰৰ সাৰ খাদ্য আমি যোনবিলাক গোবৰ তাৰপিছত ইউৰিয়া থেৰামিধৰ কেঁচু সাৰ তেনেকে তেনেকে দি ধৰ আমি কৰিম বুলি ভাবিছিলো খেতিটো।
অ পাৰি কৰিব।
আৰু যিহেতু আজিকালি মানে প্ৰাকৃতিক সাৰৰ দাম বেছি গোবৰ সাৰ আৰু যেতিয়া তুমি কেঁচু সাৰ যদি বনাই তোমাক পেটত বেচিব পৰা মানে যোনবিলাক মানুহে ধ গাৰ্ডেনিং কৰে যে
অ।
এই বিলাকো মানে এইটো বস্তু মানে বেছি কিনাত মানে হেৰি দেখায় আগ্ৰহ দেখায়।
অ।
মানে কম খৰচতে আমি মানে একটো কাম কৰিব পাৰো কম খৰচ ন মানে অলপ খৰচ হ'ব।
উম।
তে তেওঁ মানে আমাৰ প্ৰফিটটো ভালে থাকিব মানে। এ তোমাক কৈছো যদি কৰা তুমি যদি ইচ্ছুক হয় সেটো কামৰ ওপৰত তেতিয়া হ'লে একেলগে কৰিব পাৰিম কি কোৱা?
অ পাৰি আৰু এটা কথা মই বহুত দিনৰ পৰা ভাবি আছিলো।
ওম কোৱাচোন, অ কোৱা কোৱা শুনিম কোৱা?
মই ভাবিছিলো যে আমাৰ ঘৰৰ পিছফালে মানে পুখুৰী এটা আছে। পুখুৰীটোত যদি আমি মাছ দিওঁ যদি আৰু যদি পুখুৰীটোৰ ওচৰতে মানে এনেকে পাৰৰ পা ধৰি আমি পুখুৰী কিনালৈকে পেখুৰীৰ তললৈকে ওপৰতে এটা চাংঘৰ বনাই এখন যদি ফাৰ্ম খুলিব পাওঁ বইলাৰ চইলাৰ বইলাৰ যে বইলাৰে যদি ফাৰ্মখন খুলো যাত বইলাৰ খালেও যদি বইলাৰ যোনটো মল মূত্ৰ জৰ পানীত পৰিলে সেয়া মাছেও খালে তেনেকে দুইফালৰ পৰা দুটা কাম হ'ল হয়। বুইছা।
সেইটো হয় সেইটো হয় বাৰু তুমি ঠিকেই ভাবিছা চোৱা এতিয়া ধৰ আমি অ তেতিয়া আমি এটা দানা কিনিলেই আমাৰ মানে দুই দুইটাৰ ওপৰতে চলি যাব। কাৰণ মুৰ্গী অব ব্ৰইলাৰটোৰ ওপৰত ডিপেণ্ড কৰি এহি এইটো ব্ৰলাটোৰ ওপৰত নিৰ্ভৰ কৰি মানে মাছখিনি জীয়াই থাকিব। আৰু মাছখিনি মাছখিনিৰ ওপৰত কোনো সিদিপেড কৰিব মানে ভৰা কৰিব নালাগে আমি। খালি ব্ৰইলাৰটোক আমি ভালকৈ যত্ন কৰিলেই মানে আমাৰ মাছখিনিও ধুনীয়া হ'ব।
সেইটোৱেটো তাকে ভাবি আছো এইটো কথাটো।
উম তাৰ কাৰণে আমি এটা পুখী ল'ব লাগিব বুইছা এইটো যিহেতু এইটো অলপ পবেক মানে পৰিকল্পনাটো অলপ ডাঙৰে ভাবিছো।
উম।
তাৰ কাৰণে যেতিয়া আমি ভালে জেগা এটা ল'ব পাৰোঁ মানুহৰ ঘৰৰ পৰা অলপ তেতিয়া আঁতৰত মানে কাম যেতিয়া আমি মানুহৰ ঘৰৰ ওচৰৰত কাম কৰো। তেত- তেলহেই মানুহ বিলাকৰ মানে অল অসুবিধাও হয়।
অসুবিধা হব অসুবিধা আজিকালি মানুহ বিলাক লোক বেলেগৰ ভালো দেখিব নোৱাৰে নহয় কিবা এটা কমপ্লেইন কৰি দিব। পুলিচ পুলিচে আকৌ বন্ধ কৰিব দিব এইবিলাক বহুত লেটাৰ সেইটো কাৰণে মানুহৰ ঘৰৰ পৰা অলপ দূৰ আমি গৈ পেলাই এইটো খুলিব লাগিব বুজিছা।
উম মানে মানুহক ঘপা দূৰত খুলিলে এতিয়া ধৰ কোনোবা যদি দেখিব নৱাৰিব কি বুলি কমপ্লেইন দিব। তুলনা কিবা আমাৰ হেৰি কৰিব মানুহ ঘৰৰ পৰাও দূৰত থাকিব বস্তুতটো।
অ।
আৰু মানে হেৰি গোন্ধটোও মানে ইমান দূৰলৈকে নাযাব আমি ধৰ চফা চাত। চিকুনটো কৰিমেই যিহেতু সেইকাৰণে মানে এইটো হলে বেছ- বেছি ভাল হয় আমাৰ ঘৰৰ পৰা যদি অলপ দূৰত খুলিব পাৰো মানে মানুহ ভা চমান নুহ মানে বসবাস কৰাত মানে ঠাইৰ পৰা অলপ দূৰত খুলিলে বেছি ভাল হয়টো কথাটো।
উ ভালে ভাবিছা বা তুমি। বেয়া ভাবা নাই। ধ পথাৰে চ- পথাৰৰ গুৰি তেনেকে পুখুৰী চুখুৰী থাকিলে ধৰ তেনেকা জেগাত খুলিব পাৰি বুইছা।
মানে গম পাইছো কথাটো মানে পথাৰত খুলিব নালাগে, আমাৰ এইফালে মানে এই নদীৰ ওচৰত মানে এটা। জেগা আছে বুইছা।
তাতে -তাতে যদি আমি খুলিব পাৰো সেইটো বেছি আমাৰ ভালহেঁতেন।
অ' পাৰি খুলিব।
উম। পিছে অলপ খৰচো হব সেইটো ওপৰত যদি আমি কথাটো পাতিও পাৰিলো হেতেন। সেইটো বেছি ভাল হ'ল হেতেনে নে কি কোৱা?
অ' কাইলৈ লগ ধৰিব পাৰা কাইলৈ শনিবাৰ লগ ধৰি যদি। কথা বতৰা তাৰ ওপৰত পাতা ভাল আছিলে।
সেইটোৱে ধৰ আমি ধুনীয়াকৈ চব কাম যেতিয়া আমি শুনা আমি। মানে পুখুৰটোৰ লগতো মাটি অলপ আছে। সেইটো যদি আমি লিজত লৈ ল'ব পাৰো দহ বছৰ মানৰ কাৰণ আমাৰ বিজনেচ। তাতেই কাম খিনি কৰিব পাৰিম নে কি কোৱা?
অ 'সেইটো ভালেই হৈছে দে বেয়া ভবা নাই তুমি। তেনেকেও কৰিব পাৰা।
মানে কি হয় জানা, এতিয়া যেতিয়া আমি বস্তুতটো ধৰ মাটি আৰু পুখুৰী যদি এতিয়া কিনি কৰিব যাওঁ মই বহুত। খৰচা হৈ যাব।
অ' সেইটোতো হয়।
এতিয়া খৰচাটো ইমান নকওঁৱে তেতিয়া আমি যি তি কিবা এটা মানে। বস্তুটো খৰচটো কমাই য আমি বিজনেচ ষ্টাৰ্ট কৰিব পাৰো মানে ব্যৱসায়টো। আৰম্ভ কৰিব পাৰো তেতিয়া আমাৰ নিজৰে কিবা এটা সুবিধা হব দিয়াোন সন্ধান কথাষাৰটো।
অ' ঠিকে ভাবিছে আমাৰ নিশ্চয় সুবিধা হব।
আমাৰ মূলধনতটো অকণ কমেই লাগিব যোনটো আগতে ধৰ। বেছি অলপতো বেছিয়ে লাগিব ধৰা মাটি এটা কিনতে আজিকালি জানাই মাটিৰ দাম কম নহয়।
অ' মাটি আজিকালি মাটি জুই চাই যাম দাম বা পইছা এনে দিনক দিনে। মাটিৰ দাম বাঢ়ি গৈছে আজিকালি মাটি যি দাম লব। তুমি লোৱাটো বাদেই দিয়া বা
গম পাইছো আজিকালি। আজিকালি তোমাৰ যদি এক বিঘা মাটি আছে, সেইটো বেছিয়ে তুমি গোটেই জীৱন চলিব পাৰিবা খাই।
উম টাউন জেগা চহৰীয়া জেগাত হ'লেতো আৰু ক'বই নালাগে।
টাউন জেগাত হলেতো তুমি তাত কিবা ধৰ ভাড়া দিয়া ৰুম বনাই দিয়া ধৰ। তেতিয়া তুমি মাটিটো বেচিব দৰকাৰ নাই। তাৰ পৰাই তুমি ফিক্স ইনকাম এটা আহি থাকে।
উ
কি কৈছো শুনা নাই মানে, চাওনটো অহা নাই তোমাৰ।
আৰামত চলি থাকিব পাৰা বোলো।
অ' তেনেকে টাউনত জেগাত মাতি মানে আজিকালি নাপায় বুজিছা যাৰ আছে সি।
উম চবে ভাড়া দি দিয়ে, আৰু আৰামত বহি -বহি খাই থাকে আৰু। কলেজৰ ষ্টুডেন্ট কিবা- কিবি সবকে ভাড়াত দি দিয়ে আৰু আজিকালি।
অ' কলেজত। কলেজ এখনৰ ওচৰতে তোমাৰ মাতি থাকে, তেতিয়াহলে আৰু তোমাৰ প্ৰফিট হয়। কাৰণ তাত দোকানো খুলিব পাৰা, তাত ভাড়াও দিব পাৰা।
দোকান, পি জি, ভাড়াঘৰ বা কৈছাই নে।
এইয়াই যোনবিলাকে মানে আমাৰ ককাহঁতৰো এইবিলাক নগ'লে যোনবিলাক। ককাহঁতে সেইবোৰ আজো ককা বিলাকে এইবিলাক কাম ধৰা আগতে কৰি গ'ল।
উম।
এতিয়া মানে, তেওঁলোকৰ মানে যোন বিলাক এতিয়া নতুন প্ৰজন্ম বিলাক হয়। এতিয়া মানে ভালকে চলি থাকিব পাৰিছে আৰু।
অ' সেইটোৱে আৰু
উম।
আমাৰ হে একো নাই বুজিছা, নিজে কষ্ট কৰি খাব লাগিব আৰু।
এয়া কি ক'বা আমাৰ ককা ত' মোৰ বাদে আমাৰ ককা পঢ়াই আছিলে মানে। বিছে হৈ আছিলে, আছে বাৰু তে তেওঁ মানে গাঁৱত আছে যে এইটো কথা।
অ সেইটোতো হয় মাত
উম আগতে আৰু কি কৰে জানে নাই কথাটো মাটিবিলাকৰ?
কি কৰে?
তোমাৰ ধৰ মাটিটো ধৰ হেৰি বেলেগ এটা জেগাত আছে, ইয়াৰ ধৰ লাগে সেইটো মাটিটো মানে বদলাইও লয়। আজিকালি লব কোনোবাই তেনেকে বদলাই।
নোৱাৰি নোৱাৰি এইটো নলয় কোনেও।
উম আমাৰ ঘৰৰ মানে তেনেকে মাটিটো কি হৈ আছে মানে দুটা মাটি জইন ঠাই আছে, পটাত মানে দুটা নাম আছে। মানে আমাৰ যোনটো মা টি আছিলে ত মানে পুৰা দীঘলীয়াকৈ আছিলে।
অ।
ত ককা মানে যাৰ ঘৰৰ লগত মানে এইটো কামটো কৰিছে তেওঁ ক ককা আৰু আমাৰ ককাই কথা পাতি মানে আমাৰ মাটিটো মানে সমান পিছফালে মানে দীঘলীয়া কৰি লৈ লৈছে। আৰু তেওঁলোকৰ আমাৰ এই যতটো মানে লম্বা ছাইদ আছিলে সেইটো তেওঁলোকক দি দিছে, তেওঁলোকৰ দীঘল চাইডটো লৈ লৈছে আৰু আমাৰ লম্বা চাইদ টো তেওঁলোকক দি দিছে মানে।
অ অ বুজিছো কথাটো।
উম, আজিকালি এনেকে কৰিব গ'লেতো কেনেকুৱাই হব ভাবা?
বা কাজিয়া হব এইখন।
ধ সেইবিলাক আজিকালি হোৱা মানে সম্ভৱেই নহয়।
অ, তোমালোকে এনেই তোমালোকতো তোমালোকো যে এনেই দেউতাহতৰ ককায়েক, ভাই কেইটা?
আমাৰ ককা ভাগ ক'বলৈ গলে মানে তিনিজনেই হয় আৰু আমাৰ দেউতা একেবাৰে সৰু হয়।
অ অ। দেউতা সৰু নেকি তোমালোক একেবাৰে?
অ আমাৰ দেউতা সৰু একেবাৰে। আমাৰ তাৰ ওপৰত আহ বৰ্তাজন বৰ্তা দুজন আছে।
অ ওচৰতেনে।
ওচৰতে ওচৰ পাজৰে আছো আৰু মানে মানে মেইন ঘৰখনত নাই যিহেতু ককা মানে ইয়াতে এ মাজে হ'ল গল' দুইবছৰ মানে দুইবছ কোন চাৰি বছৰ মানেই হ'ল ঢুকুৱা মানে তেতিয়াৰপৰা মানে চব বেলেগে - বেলেগে আছে।
অ অ, এতিয়া তোমালোকৰ মেইন ঘৰ কোনখিনি ককাহঁতৰ?
আমাৰ মেইন ঘৰ মানে এই আমাৰ যে নামঘৰটো আছে দেখিছা আমাৰ গাঁৱৰ?
অ।
সেইফালে সোমাই যাব লাগে। মানে তুমি আমাৰ গাঁৱত যোনজন গামবুঢ়া থাকে তেওঁৱে মোৰ মানে বৰ্তা হয়, তেওঁলোকক হ'লে গলে ইয়াতে কিবা চাগৈ?
উম উম অ।
উম।
এনেই আমাৰো তেওঁ তেখেতে তোমালোকৰ ঘৰ গুৰিত চিনাকি মানুহ এজন আছিলে বাৰতে, ভাল মানে আমাৰ লগত বহুত ভাল মানে আৰু।
উম, কোনবা আছিলে কোৱাচোন ময়ও চিনি পাম যিহেতু আমাৰ গাঁও হয় এখন।
এই মনমোহন বুলি কয়, মনমোহন বুলি কয় মনমোহন?
অ তেওঁৰ বাৰতে গে হেৰি ঢুকাইছে আকস্মিকটো হেৰি হৈছে তেওঁ।
কি হৈছে?
ঘৰটো মানে ত গম নোপোৱা নেকি মানে মনমোহন কি হেৰি মানুহটো অলপ হেৰি আছিলে নেকি মানে খেতি - বাতি কৰিছিলে নেকি?
অ পুতেক লৰা এজন আছে চশমা পিন্ধে যে? এই স্কুলখনক স্কুল স্কুলখন অপজিট চাইডে যে।
অ সেই সেইজন নোহোৱা মানে আমাৰ ঘৰৰ ওচৰত আছে, তেওঁ নামো মনমোহন আছিলে তেওঁৰ আমি মানে বাবা বুলি চিনি পাওঁ টে ক্টৰ আছে নেকি তেওঁ?
অ বা বাবা দা বাবা দা অ, টেক্টৰ আছে অ টেক্টৰ আছে অ টেক্টৰ।
অ চিনি পাইছো চিনি পাইছো, আমাৰ লগত ভালেই পাওঁ দে তেওঁ এতিয়া হেৰি হাল - চাল বাই আছে। খেতি যিহেতু এতিয়া হেৰি ঋতু হৈছে মানে খেতি কৰা। সিৰে আহিছে কালহি।
আমাৰ লগৰ খুব ভাল মানে আমাৰ পৰিয়ালৰ নিচিনাই আৰু।
উম আমাৰ লগৰো ভাল আমাৰ মানে খেতি - বাতি হেৰি হাল - চাল বাই দিয়ে আৰু কলে সেইকাৰণে ভাল হৈ আছে আৰু।
অ অ, মানুহজন ভাল বেয়া নহয় দেই।
অ মানুহজন ভালে আছে ল'ৰাজন অলপ গুমুঠা টাইম হয় নে নহয় কোৱা
উম
তেওঁ ল'ৰাটো মানে মই সঁচা গৈছো মই ইমান দিনে গাঁৱত থাকিলো কিন্তু আজিলৈকে মই সঁচ ছা কৈছো কেইদিনমান আগতেহে গম পাইছো এইটো আজি পৰা ধৰ পাঁচ ছয়বছৰ মান আগতে গম পাইছোঁ তেওঁ ল'ৰা বুলি
অ হ ঘৰৰ পৰা নোলায় তেনেকে।
ঘৰ পৰা ওলোৱা নেদেখোৱে মানে আৰু ঘৰ পৰা ওলালে মানে ইমান কথা পতা মানে নাপাতে হয় নে নহয় বেলেগৰ লগত?
নাপাতে নাপাতে।
কিয় বা তেনেকুৱা হয়, লৰা মানুহ এজন চবৰ লগত মিলি জুলি থাকিব লাগে গাঁৱৰ মানুহৰ লগত।
কি কবা আৰু এতিয়া চবৰে মানুহৰ ঘৰৰ পৰিস্থিতি লৈও কথা আছে, প্ৰকৃতিও বেলেগ বেলেগ ন সব মানুহে চবৰে।
উম এইটো হয় বাৰু এইটো ঠিক কৈছা তুমি।
উম ঘৰৰ পৰিস্থিতিতোও কথা আছে, কিছুমান তেনেকুৱা হৈ যায় ন?
অ গম পাইছো বাৰু দে কথাটো
এয়া আৰু কি কবা
মানে আমাৰ মানে এফালে কয় মানে ল'ৰাজন মানে বহুত হেৰি মানে অলপ উমুঠাতোই মানে কথা চথা নকয় মানুহৰ লগত মানে যাৰ লগত চিনি পাই মানে তেওঁলোকক ভালকে মাতে কিন্তু মই সঁচা কৈছো আজিলৈকে মই মাতিবলৈ মানে কেনেকে মাতিম কোৱা চোন যদি ভালকৈ চিনি নাপাৱেই
অ সেইটোতো হয় বাৰু তে ভালকৈ চিনি নাপালে মানুহ এজনে
মানে গাঁও গাঁওৰ হলেও মানে মাতিবলৈ কিবা এটা আফচোচ লাগে নিজৰে
অ সেইটো হয় বাৰতে মোৰ লগত ভালেই মোক মাত ভোল কৰে দেই মোৰ লগৰ ঘৰৰ গোটেই কেইজনে ভাল পাওঁ দে সিহতৰ
অ মোৰো লগত ভালেই বা তেইত এতিয়া পাৰতে মোৰ লগত সেই ল'ৰা জনো অলপ মাত বুল কৰিব লৈছে কাৰণ মই সিহতৰ ঘৰলৈ গৈয় থাকো তোক মাজে মাজে কিবা কিবি কাম চাম ওলালে
অ এইটোৱে গাঁৱ মানুহ গাঁৱ মানুহ মিলি জুলি থাকিব লাগে আৰু এইটোৱে বুইছা চবৰ লগতে মানুহ আজিকালি মিলি জুলি থাকিব লাগে কাৰো লগত হেৰি